হেল্ল', হেল্ল'।
অ'
অ', শুনিছো শুনিছো, কোৱা?
কি কৰি আছা?
অ', শুনি আছো কোৱা।
কি কৰি আছা?
এনে বহি আছো তুমি এনে বহি আছো
অ', ময়ো এনেই গৰম পুৰা
অ', পুৰা গৰম ময়ো ফেনত অলত হৈ আছো আহ ভাত ভাত খোৱা নাই
চাহ
চাহ খালো চাহ খালো তুমি তুমি খালা নে ভাত? তুমি ভাত খালা নে?
আহ চা ভাত না খোৱা
আহ,
চাহাহে খাইছিলো
আহ,
আমাৰ অসমৰ মানুহ বিলাকে চাহ বহুত খায় ন?
আহ অসম বিলাকে চাহ খায় আ অসমতে এই কি কয় এই টি বিলাক ওলাই নাই সেইকাৰণে বেছিকে খা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
আহ,
অ', এনেই এইটো ছাৰ কিমান চেঞ্চুুৰী মানৰ আহিছিলো বাৰু
এ এইট নাইনটিন চেন্ঝৰি আছিল নাকি
অ', নাইনটিন আছিলে অ চাগে নাইনটিন চেঞ্চুৰী তোমাৰ এইটটিন
ট থাৰট এইটটিন থান্ট্ৰিন এইবিলাকে কিমান আ হয়। এইটিন থাৰ্টি টু ম হেল্ল' কি হৈছ হেল্ল' হল' ভল হল লল হেল্ল' এইটো হেল্ল'
হেল্ল'
অ',
অ', শুনা নাছিলা নে খলো শুনিছা নাই?
অ', শুনিছো শুনিছো শুনিছো
অ ', এইট টুৱেণ্টি থ্ৰী
অ', এইটিন থি মোক থাৰ্তিটু নিচিনা লাগি আছে মই উল্তা কৰি দিলো ন উল্টাই কৰি দিলো নে
উল্টা কৰিলা
তাক ব্ৰিটিছে আনিছিলে ন?
অ', ব্ৰিটিছে আনিছিলে। মানে ৰাতিপুৱা ৰাতিপুৱা চাই মানে বহুত ভাল লাগে ন ভাই। হেল্ল'। হেল্ল'? যা কি হৈ গৈছে ইয়াৰ নেট এ হেল্ল'। হেল্ল'।